হেল্ল'! আহ শুনিছে নে?
অ'! শুনিছোঁ, শুনিছোঁ।
অ'! কি কৰিছা?
মই আছোঁ এনে ৰুমতে।
অ'! খোৱা বোৱা কৰিলা নাই?
খোৱা বোৱা নাই। বনাইহে আছোঁ। তোমালোকৰ?
অ'! এই বনাইও আছোঁ। মই বোলো ৰ' এটা খা- খবৰ এটা লওঁ পোৱাও নাই খা -খবৰ ধেইদিন। মোৰ মাতটো শুনিছানে ভালকে?
অ', ঠিকে শুনি আছো তোমাৰ মাত।
অ', ঠিকে আছে নহ'লে ন, মই এই কিবা মবাইলটো অকমান খেলি-মেলি হৈ থাকে মাজে মাজে।
অ', এই আজিকালি অলপ অ', জিঅ'ৰ নেটৱৰ্কটো বেয়া হৈছে।
আজিকালি বেয়া হৈছে সেইটো হয় দিয়া। আগতে যেনেকুৱা আছিলে এতিয়া তেনেকুৱা নহয় কিন্তু।
তেনেকুৱা নহয় অলপ বেলেগ হৈছে। নাই নাই, মই বনোৱাতহে লাগি আছো। আহি পাওঁতে অলপ দেৰি হ'ল আজি, তাৰপিছত
অ', অ', দেৰি হ'ল ন?
তাতকে এনে বনালো, এতিয়া খাম আৰু। পাছত এ অলপ কামো আছিল, সেইখিনিও কৰি আছো। বনাইওঁ আছো এনেকে, মিলাই কৰি আৰু।
কি বনাইছা?
মই আজি হেৰি বনালো, এই, আহোতে কোমোৰা এটা লৈ আহিছিলো। তাৰপিছত কোমোৰাটো এতিয়া, ভাল আৰু এই জালি কোমোৰা, তাৰ পিছত তাকে, এতিয়া দালি দি পেলাই অকমান এনেকে অ', দালি, ভাজাৰ নিচনা নহয়, দালি বনাই পেলে তাতহে দিছো, সৰু সৰুকে কাটি অ', অ'। মানে ডা অকন ডাঠকে আৰু।
ছো হেৰি ভাল লাগে তেনেকে।
উম। তেনেকে
অকমান হেৰি দিব লাগে য জিৰা।
অহ।
তেতিয়া বেছি ভাল লাগে আৰু। জ্বলা চলা অকণ দি।
সেইটোৱে তাৰপিছতেই এতিয়া ভাতকেইটা বঢ়াই দিব লাগিব।
অ', ভাতটো বহোৱা নাই।
ভাতটো বহোৱা নাই।
কাঁহটো ভাল হৈছে তোমাৰ?
নাই এই কাঁহি আছো, শুনিছ যেনম মাজে মাজে। মোৰ মানে কাঁহটো এনেই নাথাকে। কিন্তু কোনোবা সময়ত আহে।
অ', মোৰো তেনেকুৱা হৈ আছে নহয়। সম্পূৰ্ণকৈ এৰি দিয়াই নাই।
উম। অফিচত মানে সেই এ'। ফেনখন মুখৰ আগতে লাগি থাকে।
উম, আৰু ইমান গৰমতনো নোলোৱাকৈ থাকা কেনেকে?
নোলোৱাকে থাকিব নোৱাৰি সেইটোৱে এটা প্ৰব্লেম আৰু।
বেলেগ মানুহো থাকে ন', বেলেগকটো লাগেই।
বেলেগ মানুহ অ' সেইটোয়ে। মোৰ অকলেত মোৰ নহয়ে নহয়।
সেই বাকী আজি তাকে সেয়া কাবুলী বুত আলু এনেকে চব্জি তাৰপিছতে অ', হেৰি ৰুটি
অ', আজিৰ
ৰুটি মাজে মাজে আমি ৰুটি খাওঁৱেই ৰাতি পায় উঠ
উ তাকে আটা খিনি মাৰি থৈ আহিছো গৰমে গৰমে ভাজি পেলাই খাম যে, মই কলো ৰ খবৰ এটা লওঁ কি বনাইছে কৰিছে।
ভালেই কৰিলা মোৰ সেই ৰুটি খোৱাই নহয় খাবলৈ ভাল
সে বনোৱাই এতিয়া আমাৰ ইও কয় নহয় খাবলৈ মন কৰ এতিয়া নিজে বনাই কৰি খাবল, বা সেইবোৰ দিগদাৰ পায় আৰু
সেইটোৱে আৰু।
হয় দিয়া। বাকী মাহঁতৰ- এতিয়া ভালেই ন সিহঁতৰ ঘৰত?
ঘৰত মাহঁতৰ বৰ্তমান ঠিকে আছে।
তাই ভাল হৈছে নে অকমান নাই?
তাই আজি অকমান ভাল শুনিছোঁ। ভণ্টিৰ মাতটো।
মই তাইক খবৰ এটা ল'ব লাগিব পোৱা নাই।
কিন্তু সেয়া আৰু মানে এইটো মানে অসুখত একদম কেয়াৰটো মানে চবতছে ইম্পৰ্টেণ্ট।
এ ঠিক অ', ঠিক কথা কৈছে আৰু সেই নিমখ পানীৰ যিটো গাৰ্গল যে সেইটো কিন্তু এৰিব নালাগে সেইটো বহুত ভাল সেই বীজাণুটো ডিঙিৰ যিটো সেইটো নিমখ পোৱা কাটে, বহুত কাটে। দিনটোত প্ৰায় তিনিবাৰমান ঠিকে কৰিব লাগে, পাৰিলে।
উম, উম, উম, এই তাই নকৰে এইটো।
নকৰে টান পাই বহুত ল'ৰা-ছোৱালীয়ে গাৰ্গোল কৰিবলৈ টান পাই অ'। কিন্তু বহুত ভাল তোমাৰ কাঁহ হওঁতে তুমি এতিয়া ধৰা কাঁহটো যে লাগি আছে। বা মোৰো ক্ষেত্ৰটো টো এতিয়া লাগি আছে এতিয়া এলাহ কৰোঁ কাৰণে বা সময় নিমিলে দেৰি হৈ গৈ ৰাতি আকৌ গাৰ্গোল কৰি নাথাকো। কিন্তু গাৰ্গোল কৰি তুমি শুই দিবা চোন বহুত আৰাম লাগে।
উম, বহুত ৰিলিফ লাগে কিন্তু।
কাঁহ হওঁক, ফেৰেনজাইটিছ হওঁক, টনঞ্চিল হওঁক।
মেই উহ, তাই আচলতে ফ্ৰেনজেডৰ নিচিনা ফ
মই ভাবিছো ফেৰেনজাইতিচৰ নিচিনাই হৈছে তাইৰ সেইটোতো আৰু ঠাণ্ডা কোনো কাৰণে আৰু ভাল পালেও সেইবিলাক ঠান্ডাৰ চান্ডাৰ বা আইচক্ৰিম চাইচক্ৰীম তে এইবিলাক খাব নালাগে।
মোৰো আজিকালি ৰাতি ৰাতি হ'লে কি হয় ডিঙিটো অলপ সেই হেৰি কৰা দি হয় চৰ্দি হ'লে যে ডিঙিত
অহ, কো অ', বুজিছো অ'।
ৰাতি হ'লে সেই তেনেকুৱা হোৱাদি হয় ৰাতিপুৱালে ঠিক হৈ যায় কিন্তু মই এইবোৰে বুজি পোৱা নাই। আগতে এইবোৰ বেমাৰ ইমান দিনলে নাথাকে আজিকালি ইমান
এ এইটো কি জানা এই কৰোণাৰ কৰোণা হোৱাৰ পাছৰ পৰা এইবিলাক হৈ গৈছে মানুহৰ।
উম সেইটো হয় কিন্তু বহুতে কৈছে।
আমাৰ যিটো জ্বৰ হৈ গ'ল সিদিনা অলপতে। বা কি বিষ গাৰ বিষ।
বৰ গাৰ বিষ।
এ আৰু গা মানে ইমানে বেয়া আগতে জ্বৰ হয় ইমানো বেয়া লাগে। এদিন বা দুদিন থাকে গা বেয়াটো। বাহ এইবাৰ সঁচাকে একেবাৰে হেৰি কৰি পেলালে মানুহ।
মোৰ অফিচৰে এজন লগ ৰ। তাৰ মানে মানে হেৰি হ'ল প্ৰথম মোৰ নিচিনাই কাহঁ মানে মোৰ সমানতে আৰম্ভ হৈছিল তাৰো। কাহঁ চাবো হয়। গামোচা মাৰি মাৰি ডিঙিত আহে। কাঁহটো মানে তাৰ ভাল হোৱা নাই। মোৰ মানে ভাল হল বহুত খিনি তাৰ ভাল হোৱা নাই। কথা ঠাই কব নোৱাৰে কাহঁ আহে তাৰপিছত লাহে লাহে লাহে লাহে তাৰ অৱস্থাটো মানে দিনক দিনে বেয়া হল লৰাটো শুকাই সিনাই যাবলে ল'লে। হা তাৰপিছত ডক্তৰে বোলে টেষ্ট কৰিলে ডাক্তৰে কৈছে ফেনজাইটিজ কিবা গোটেই ডিঙিত ইনফ্ৰেকচন। তাৰপিছত লাহে লাহে লাহে লাহে তাৰতো ভাল হোৱা নাই সি লাহে লাহে সি উশাহ ল'বলৈ কষ্ট পায় কিবা হয়, তাৰপিছত তিনটা মান ডক্তৰ দেখুৱালে কিন্তু ডক্তৰ ত বোলে চব চবে মানে ডিঙিৰ ঔষধ বা এইবোৰে দি থাকে মানে। হা তাৰপিছত তাৰ মোমাইক জন আছি ছিলে। মোমাইক ডক্তৰ আছিলে বোলে। মোমাই ইমান দেখুুৱা নাই ঘৰতে ইমান কোৱাও নাই চাগে যে মোমাইকে কৈছে তোৰ মই ভাল দেখা নাই তই এবাৰ চিটি ইস্কেন এটা কৰা। সেইটোৱেই, তাৰপিছত চিটি ইস্কেন- তাকে সি চিটি ইস্কেন এটা কৰালে চিটি ইস্কেন এটা কৰাৰ পিছত গোট লাংচটো তাৰ পানী
উম
তাৰপিছত লাঞ্চত পানী আৰু ল'ৰাটো ইমানেই ভাল ল'ৰা সি ভাল বুলিনো কি ক'ম মানে সি এইবোৰ নিচাযুক্ত দ্ৰব্য বা কিবা পেকেট একোৱে নাখায় সি সি মানে মই যদি কেতিয়াবা এ কাৰ কাৰোবাৰ পৰা চু চুপাৰি এটুকুৰাও খাওঁ সি সেইটোও নাখায় মানে এনেকুৱাইে মানে সি মানে হেৰি একো মুখতে নিদিয়ে এনেকুৱা, তাৰ পিছত, উম। তেনেকৈ, তেনেকৈ থাকিলে। তাৰপিছত। অপাৰেচন কৰিলে, ডক্টৰ দিলে। ৰিপৰ্ট ডক্টৰে লাঞ্চক। পানী উলিয়ালে। বেজি দি-দি কিবা তাৰ পাছটো। তাৰ ভাল হোৱা নাই। তাৰ পাছত, টেষ্ট। কৰিলে, টিবি ওলাল তেতিয়াই সি কম্প্লিতলি আইছলেত। হৈ আছে ঘৰৰ ভিতৰতে।
টিবিটো ট্ৰিটমেন্ট আছে আজিকালি, মেডিচিন আছে ভাল হয়। তাৰমানে পুৰণা হৈ গল গৈ বেছি, সেইটো হব পাৰে।
তে খাওঁতে, বহুত হ'ল দেৰি লাগিল।
আৰু এটা কথা। কথা দেই, আমাৰ ইয়াত বেমাৰ কিয় সোনকালে ধৰা নপৰে মানে।
ডক্টৰবোৰৰ বৰ মানে কিবা। গুৰুত্ব নিদিয়ে নেকি। তাক তিনিটা ডক্তৰক দেখুৱাইছে গুৱাহাটীট। ভাল ভাল ডক্তৰ দেই।
এতিয়া, এই তেনেকুৱা কেচ এটা। আমাৰ ইয়াতে, আমাৰ পৰা তিনি কিলোমিটাৰ মান আঁতৰত।
উম।
মুছলিম ল'ৰা হয়। তাৰপিছতে হেৰি, এটাই ল'ৰাও। মাক আৰু পিতক, দেউতাক নাই। লৰাটোৱে সৰুকে কিবা এটা কৰিও আছিলে গুৱাহাটীতে, তাৰ পিছতে তাক কাহ, কাহ হৈ থাকে। ঔষধ খাই, নাই ইয়াত দেখুৱালে। গুৱাহাতীত দেখোৱালে। নাই, কা হৈ আছিলে। তাৰপিছতে কি হল, সিদিনাটো ঢুকাই থাকিলে। হেৰি লাষ্টত ধৰা পৰিছে একে লাষ্টত আৰু।
উম।
সি ঢুকুৱা আগত আৰু এ না মানে ইয়াৰ লাঞ্চত আৰু ইনফেকচন হয়। মানে বহুত পালাগৈ মানে।
সে সেয়াই, সেয়াই দেখিছানে।
সাতাইশ বছৰ নে আঠাইশ বছৰ তেনেকুৱা মানে ইমানেই দুখ লগা ঘটনা। আমাৰ ইয়াত লাষ্ট পৰ্যায়ত গৈ বেমাৰ ধৰা পৰে এইটোৱে বেয়া কথাও হৈছে আৰু দেই আৰু এনেকে দীৰ্ঘদিন কাহ হৈ থাকিলে আচলতে ৰৈ থাকিবই নাপায়। চাগে। কি কবা আৰু এইবিলাক।
বেয়া কথা হৈছে।
সঁচাকৈ বেয়া লাগে ন।
বেয়া লাগে বহুত বেয়া লাগে আৰু তুমি দেখিছানে দহজন মানুহৰ এতিয়া পাঁচজনৰে কাহ।
অ' আৰু চবৰে আছে আৰু প্ৰদূষণো হৈছে যথেষ্ট আৰু এই মুঠতে কৰোণাৰ পৰা বেছি হৈ গ গ'ল সেই এটা কথা।
সঁচাকে সঁচাকে মই এইটো কথা মানিবলে লৈছো আৰু।
মানিব লৈছো মানে হয়ে নিজে প্ৰমাণ পাইছো আৰু।
কি কবা। এতিয়া তোমাৰ ভাততো বহোৱা টাইমো হৈছে চাগে ন।
এই ভাততো অ। ভাতটো বহাই দিওঁ আৰু।
অ' তাকে।
বাকী তোমালোকৰ খোৱা বোৱা কৰোতে কিমান সময় লাগে?
আটা চ, মানে চব্জিটো হলেই তাৰপিছতে আকৌ আটা। মাৰি কৰি হেৰি কৰি থৈছো বেলি গৰমে গৰমে ভাজিম আৰু দুটা মানুহৰ হে দুটা মানুহৰ
অ' ইমান ভেজাল নাই দুটা মানুহ বাৰু।
তি ফুটক কে হ'ব। ভাজি মই খাম আৰু তাকে তোমাক বোলো খবৰটো লৈ লওঁ তাৰ। আৰু তেতিয়া সে উম। তা। তাকে বাৰু তোমাও ভাত বনাব হৈছ ছে নহয় ন? যোৱা ন ঠিক আছে দিয়া বাৰু ভালকে সাৱধানে থাকিবা। ন?
থাকিবা, থাকিব তোমালোকো থাকিবা খবলৈ ন? হ'ব দিয়া।